অ', কোৱা।
অ', কি কৰি আছ?
এনেই আছো তুমি?
অ', আছো আৰু এনেই তোৰ তই?
এ ময়ো ভাত পানী?
ভাত পানী নাই খোৱা ভাত পানী খামহে আৰু তই খালি?
নাই, নাই খোৱা নাই বনাইহে আছে। বনোৱা নাই নেকি এতিয়ালৈকে? অ', বাকী কলেজ? হা, হা তাকে ভাবিছো এতিয়া তোমাৰ কেতিয়া যাওঁ বা এতিয়া
বৌ উলা কাইলৈ মানে
কাইলৈ মানে এতিয়া গৰম নহয় নেকি? বহুত।
এতিয়া গৰমত ভালহে ভালুকপুংত
কিন্তু এই ৰ'দডালত গ'লে কেনেকুৱা লাগিব গাড়ীত
ভাল লাগিব মেনেজ এইটো কম্প্ৰমাইজ কৰিব লাগিব ম
অলপ বতৰটো অকন ডাৱৰীয়া কৰক তেতিয়া ভাল লাগে গৈ।
এ তাত বহুত ঠাণ্ডা ইনেও গম পাইছ নে নাই?
যাওঁতে দেখোন একে গৰমত দেখোন কিবা হৈ যাব গৈ দেখোন গা চা
অ', সেইটোও হয় বাৰু কথাটো। আকৌ বেছি ঠাণ্ডালৈ থাকিলেও বেয়া হ'ব নহয় জুলাই সময়ত কিন্তু বেষ্ট টাইম। যাওঁক।
অ' মানে এনেকুৱা ৱাটাৰ ফলছত যাবলৈ ভাল হ'ব কিন্তু।
ৱাটাৰফল মানে টিপি যাবগে লাগিব। তেনে টিপি যাবগে লাগিব উম।
টিপি অ' সেইটোতো দূৰ হৈ যাব আৰু হেৰি চেৰি লাগিব নহয়, ধেই পইছা লাগিব সেইটো হেই বনাওঁতে, অ' সেইটো কাৰণে ধেই পইছা তাত আৰু বাকী কোনোবা যাব চাগে লগত।
অ' লগৰ চগৰ যাব, আমাক কৈছে বাৰু লগৰ বিলাক যাম বুলি।
অহ, চবে গাড়ী চাড়ীয়ে লৈ যাব ন' স্কুটি?
তওঁ ওলাৱ যদি যাম গোটেইখিনি, এঞ্জয় কৰোঁগে অকণ।
যাব পাৰি বাৰু কিন্তু মানে ৰ'দটো দেখি দেখিলে মানে যাবলৈ মন নাযায়।
অ' সেইটো হয় বাৰু ৰ'দ! বাঁ আজি গৰম দিছে, আজিতো বহুত গৰম দিছে দেই।
তাৰ উপৰত আম দুটামান খাই দিয়া।
পিম্পল আও গোটে
অ' আম খাই দিয়া! কাইলৈ যাব কাইলৈ পৰা উঠিব নোৱাৰা বিছনা তেনেকুৱা।
অ'।
মা হোন ক'ত?
মা হ'ত আছে তোমাৰ ঘৰতে।
অ' ঠিকেই আছে। কাম বন হ'ল চব?
কাম বন হল বাৰু।
প্ৰেক্টিচ চেক্টিছ চলি আছেনে?
প্ৰেক্টিচ চেক্টিছ তোমাৰ এতিয়া খতমেই হ'ল বুইছা, মানে তোমাৰ বিহু শেষেই হৈছে ন'। তোমাৰ এখন আছিলে এইখন প্ৰ'গ্ৰাম কেনচেল হ'ল মানে তোমাৰ।
কিহৰ কাৰণে?
এ তোমাৰ দূৰ পৰি যায়, বাজেট নিমিলিল বোলা হেই কাৰণে নেকি।
অ' তোমালোকে গ'লে চাগৈ টেভেলাৰ বাছ তেনেকেহে যোৱা চাগে ন', অহ কিমানকে লয় তেন্তে?
তাত জানো তোমাৰ! সাত হাজাৰ এনেকে কিবা লয়।
এনে তোমালোক যে বিহু প্ৰগ্ৰেম মাৰিব যোৱাত কিমানকে লয়
বিহু প্ৰগ্ৰেমত তোমাৰ মে ফিক্স কৰে ন তাৰ ওচৰত হলে ধৰ ইমানটো বাজাত
অ অ পইচা যায়ও ন বহুত
আমাৰ পৰা নাযায় আৰু তোমাৰ হ তাৰ পৰা মানে কম আহে আৰু প্ৰফিটটো যোনটো আহে য আমাৰ
আহ তোমাকে কিমান পোৱ ন তিনি হাজাৰ
প্ৰেগেমত নিদিয়ে বাৰু তোমাৰ যে গোটেইখিনি মানে আমাৰ লাষ্ট লষ্টলৈকে গো খুৱাব নতিয়া লষ্টলৈ আি যিমানেইখন মাৰিলোঁ তালা হিচ হ আকৌিচা হ পিছত আম কি কত খৰচ হল সেইবাক যাব তাৰ পিছত আমাৰ ভগাব মানে বুজিলা আকৌ যিখি বাচিব সেইটো পিকনিক খাই দিব তেনেকুৱা উম অ নিজলে নিজলে নাইগে আৰু সিমানটোৰ
অ মানে চবে ভোজ খাই দিয়া মানে চবে পিকনিক চিকনিক খাই দিয়া ন
অ ', পিকনিক খাই দে ন ', নিজৰ থ, তাৰ পৰা যোনটো বাছে ন ', সেইটো,
অ সেইটো দি হা মই আমাৰ মই ভাবিছিলো হা আমি চবে লগৰ খিনিয়ে পিকনিক খাম বুলি, আমাৰ এইখিনিতে নদী নাতে কিন্তু মানে এতিয়ালৈকে একো ঠিকেই হোৱা নাই বেছিকে তোলা নাছিলো দুশ টকাকে তুলিছিলো কি কোৱা যদি খোৱা,
পাৰি বাৰু খাবলৈ
নহলে ইপিনে তোমাৰ ভালুপুং চাইদেৰিও খাব পাৰি সেগপিনে
অ ', মই কৈছিলো বাৰু এইমাত্ৰ আকৌ তুমি আকৌ নোযোৱা নহয়, তুমি আকৌ এই গৰমৰ কাৰণে।
দেখোন আহোঁতে দেখোন ঘৰলৈ আহোতেই দেখোন কোলা দেখোন মানুহটো চিনি নোপোৱা হৈ যাম দেখোন
সেইটোও হয় বাৰু কি ঠিকে কৈছা নহ কিন্তু পিছলৈ থলে তোমাৰ জুলাইলৈ বহুত হৈ যাব গৰম বহুত
জুলাইত এইকিদিন কিন্তু মাজতে আকৌ ৰ চদ নিদিয়া মানে আজিহে বেছি ৰ'দ দিছে, তেতিয়া যোৱাটো ভাল লাগিলে হয়, অ', বাকী খিনিক সুধিবাচোন যদি যায়
অ', সুধিম বাৰু যাব সিহঁতো যাব ফিক্স কৈ আছে, কাইলে যাম বুলি কৈ আছে।
যাম বুলি কৈছে ন
উম, কাইলৈ যাম‌ বুলি‌ কৈছে
ছোৱালীও যাব চাগে? পাৰি যাবলৈ বাৰু দেই উ অ', চৰি চব বাইক আৰু স্কুটি ন? পাৰি বাৰু যাবলৈ নোৱাৰি ন হয়, কিন্তু মানে কি এটা গৰমৰ মানে গ'লে মানে বেছি গৰম সোমাই গ'লে জানাই দেখোন আজি বেমাৰী'।
নাই আমি হেৰিকে লৈ যাম দিয়া তোমাৰ এইটো কি বুলি কৈ যে টুপি চুপি লগাই লৈ যাম
তেন্ত কালি?
অ কালি যাম দিয়া'। অকন আগলৈ বাঢ়ি যাম ন টিপি-টিপি যাব পাৰি নি অকণ চাই আহিম। তি পিপা
অ ঘৰতো আকৌ পাৰ্মিশন এটা ল'ব লাগিব নহয়, তোমাকো দিব চাগে ন তোমাকক?
মোৰতো হৈ আছে মই ফাৰামিীজন লৈ আছো, সেইকাৰণে তোমাক লগ ধৰি দওঁ মানে।
আহ, পাৰিবা যাাম দিয়া আৰু কলেজৰ ইয় কলেজো চলি আছে যে আকৌ
অ কলেজ হৈ আছে কাইলৈ শনিবাৰে কাইলৈ সতি মাৰি দিয়া আৰু
আহ, কালি পাই তুমি গৈ আছাান নাই?
মই গৈ আছো বাৰু আহ সেই তাতে
অ প়াৰ কেনেকুৱা চলিছে মানেবাক? াকী
পঢ়া ঠিক াকে চলি আছে আৰু তোমাৰ?
মোৰ ক্লাছ কৰাই নাই, মই যোৱাই নাই। এইবাৰ নাই যোৱাই নাই এইকাৰণে মানে ভাবিছো যাওঁ নেকি?
তুমি কাম এটা কৰা মানটিৰপা গুচি যাবা অ সেইটোয়ে কৈছো নহলে আমি দেওবাৰে ওলাও কাইলৈ নোযোৱাাই তি
অ পাৰা অ চবেই এনেও ভাল আৰু দেওবাৰ বতৰ মানে গ'লে ভাল আৰু শনিবাৰ অকণ গ'লে
অ, উ সেইটো হয় দেওবাৰ তোমাৰ অকণমান ঠিক থাকে আৰু ধৰ। যাব পাৰি'।
অ দেওবাৰে যাব পাৰি ভাত বনালে দেখোন বহুত দেৰি লাগিব এতিয়া ভাত বনাব কোনে জানে বেছি'।
মানে তোমাৰ এনেকাে মই জানো বাৰু আমাৰ জানিব ভাত বনোৱা শুজ যাব মানে কালি সোনকালে যাব লাগিব বুজিলা।
অ কিমান নটা।
তেতিয়া তোমাৰ তাত চাৰে দহটামানত মানে চাগৈ পাই যাবা
অ পাৰি এনেই ৰেষ্টুৰেণ্টতো খাব পাৰি। একদম নিজেই লৈ যোৱাটো বেছি ভাল বনাবলে ভাল লাগে আৰু
জয়মেট হয়
কি কোৱা পাৰি অ হেৰি নহয় নতুন নতুন প্ৰডাক্ট কিছুমান ওলাইছে
কিহৰ?
তোমাৰ এই গাত ঘঁহা মুখত ঘঁহা যে চাই চাইছে চাগে তুমি।
অ দেখিছ দেখিছ অ আৰবান কাপোৰ ন উম মই ইউছ কৰো বাৰু
অ কৰা ভালনে অ ঠিকেই আছে বাৰু ভাল
অ দিন ৰা। কেনেকা চলিছে এতিয়া তোমাৰ
শুনাচোন অকম ভাই বেট কাৰ মাত আহিছিলে নেকি
অ
এতিয়া এইটো কেনচেল হ'ব নেকি
নাই নহয় চাগে নৰ্মেল থাকা
মানে মই পাহৰি গ'লো ভাইবেত কৰিব মানে হেৰি মিউত কৰিব এনেকে কথা পাতিলে একো নহয় বাৰু নৰ্মলে আছো বাৰু মানে গভছেব ফোন আহি গল ন এতিয়ে গম পাইো যে মই ভাইবেট কৰাই দিব ভইবেত একো নহয়ো ন
একো নাই দিয়া বাৰু
অ কিমান মিনিত কথা পাতিবা।
এতিয়া হেৰি মাহঁতো ভালে নহয়
ভাল চবৰে তোমাৰ কোৱা
চলি আছে
অ বাকী হেৰি নহয় এইটো কি বুলি কয় কাপোৰ কিনি লা নে নাই
কাপোৰ কিনা নাই বাৰু এতিয়া অই পূজা সময়তে কিনিব পাৰিম আৰু এতিয়া ক'ত কিনিম আৰু কাপোৰ
অ এনেই গৰমৰ কাপোৰ অ বিহু সময়ত কি কিনিলা
তোমাৰ চাৰ্ট কিনলো পেণ্ট এটা কিনলো হে তুমি
এ মই এইবাৰ কিনা নহলে মই বেলেগত আছিলো যে তেনেকে মানে মই আহোও মানে তোমাৰ কাপোৰে ইয়াত মানে ভাল কাপোৰ নোহোৱা হৈ গল লাষ্টত কিনিবই নোৱাৰিলো ভাল
অ অ কেতিয়া আহিবা আমাৰ ঘৰ ফালে এনে
তোমাকৰ ঘৰ পিনে দূৰ হৈ যায় ন যোৱা হোৱাই নাই আৰু মানে জানাই দেখোন কিমান ধূলি জেগা কন আৰু এইপিনে দুখন গাড়ী সলাই যাব লাগে যে দিগদাৰ হয়, যাম চাগে আহিবাচোন তোমালোক কওক।
আমি পাৰিলে জাম দে, গোটেইখিনি লগৰ জিদনাখন পাৰো অ দেওবাৰে যোৱা হ'ব ফিক্স দেওবাৰেতো আমি যামেই বাৰু
অ', বাৰু অ', আঠটা-নটা মানুহ চাগে ন? কি কৈছা? অ', হ'ব তোমালোক আহিবা ন? তেতিয়া কৈ দিবা। দিব চাগে তেতিয়া এনেও। এতিয়াটো চব পৰীক্ষা-চৰীক্ষা ক্লিয়াৰ হৈয়ে গ'ল এতিয়া।
অহ। এইবাৰ বুষ্টাটো লক্ষ্য কৰিছা নে তুমি? সেইটো মানে যে আম গছত যিবাৰ ধেৰ আম লাগিছে
অ', অ'।
কিয় কোৱাচোন! কাৰণ এই বাৰ মানে গৰমটো বেছি দিব। বুইছানা নাই?
অ', আম লাগিলে গৰমটো বেছি দিয়ে নেকি? ইবাৰ য'তে-ত'তে আম জানানে? য'ত-ত'ত আম।
কিমান বুজাম আৰু তোমাক?
অ', সঁচাকেই বা আমাৰ ইয়াত যিমান কেইটা গছ আছে ন চবত আম এবাৰ আম নাথাকাই নহয়। তাকে জানো? তুমি খাইছ তা
মই খাইছো বাৰু।
কিমান?
খাইছো। ভালেই। টঙাই আম খাইছো বাৰ পকাম খোৱা নাই এতিলৈকে মুখত পৰাই নাই। কিন্তু ধেৰ আম লাগিছে। বহুত, অ', চাটনি বনাই। ভাল লাগে গৰমতে এনেকুৱা-এনেকুৱা দিনতে খাব লাগে আৰু ছিজনত।
অ', অ', এইবোৰ চিজনক খাব পাৰি, কিন্তু বেছি গৰম পৰিলে আক জানাই দেখ
অ', সেইটোও হয়।
বেছি গৰম পৰিলে আম-চাম খালে বেমাৰ হয় আৰু মোৰ জানাই দেখোন। এই মইতো একে আগত এইবিলাক খোৱাত। মই পানী খাই দিওঁ। অ', আম খাই মানে এ কি জানা পানী বস্তুতটো লাগে দেখি জানাই দেখি কিবা এটা খোৱাৰ পিছত পানী লাগি, সহ্য কৰি পাৰিবা জানো তুমি? আৰু পানীয়ে জীৱন। সেইটো কাৰণে মানে নোৱাৰি গৈ থাকিবলৈ ন? সেইকাৰণে পানী লাষ্টত গৈ পেলাই খাই দিওঁগৈ মই গৈ। পেলাই
অ', ঠিকে আছে বাৰু।
উম তুম বাকী আৰু তোমাৰ এইটো কি বুলি কয়, বাকী দাদাহতৰ ভালেই নহয়?
অ', দাদাহঁতৰ ভালেই তোমাৰ বাৰ ভাল নহয় ন'?
ভাল ভাল চবৰে। ভালে অ', ঠিক ঠাক মোৰ বাহিৰে।
তোমাৰ বাহিৰে তোমাৰ প্ৰব্লেম হয় মানে।
প্ৰব্ললেম মানে জানাই দেখোন এতিয়ালৈ যেতিয়ালৈ পৰা কম্লিত নহয় তেতিয়ালৈকে টেঞ্চনটো থাক
অ সেইটো হয় বাৰু তেন্তে হেৰি কৰিম ন আমি দেওবাৰে যাম
অ ওলাবা ওলাব দেওবাৰে যদি চব যায় এ নাই নাই দিনতে ভাত মাংস আৰু ভাত ন
মাংস ভাতে হৈ যাব ন বেলেগ এক
এই ধেৰ বস্তু যোগাৰ কৰি লাছত ফুৰিব নাপাম মানে কি ইঞ্জয় থিঞ্জোয় কৰিব নাপাম যদি তুমি ধেৰ বস্তু ছোৱাই একম দেৰ কৰা ন' তেতিয়া মানে সেইটোয়ে বনাই থাকাইে গল আছে ঘূৰিব কৰিব নাপ মিনিহে যোৱা হ'ব ব বাকী হেৰি তেলৰ কিমানকে তুলিবা পাঁচশ টকা ছশ এনেকে
অ হৈ যাব ইমান নালাগে কমতে কৰি দিম দিয়া আমি মিলাই দিম বাৰু তোমাক দিয়া
হ'ব মিলা লগোৱা কথা নে মানে চিৰিটিটো ক'লে ভাল আৰু যেতিয়া সেইটো মতে
অ সেইটো হয় বাৰু
অ', আৰু মানে কি আৰু কাপোৰ লৈ যাবা নে সাঁতুৰ কৰিবলৈ?
গা ধুবলৈও লৈ যাম চাগে
গা ধৰুবলৈ আহি তেন্তে হেৰি বেগ চেগ লৈ যাবা তেনে ওলাবা তেন্তে‌ নটা মানত চাগে ন
অ নটা ন ঠিকে আছে দিয়য়াাশ ন মইঠাই দিম দিয়া তোমাক ফোন মাৰি দিম দিয়া
অ', মই মানে ম'বাইল চাইচত থৈলো ন' মানে যে ৰাতি মোক ফোন কৰিবা ক'বা। তেতিয়া মই চাইলেন্টত নথওঁ। আৰু হেৰি অ' কিবা কিবি ফচ কানি লৈ যাবা নাই
অঁ লৈ যাম দিয়া
অ তেনে মোক ৰাতিপুৱা সাত ছটা মানে ফোন কৰিবা মেকচিমাম মনত থাকিব নাই নে আকৌ পাহৰি যাবা অ ঠিক আছে দিয়া কাটি দিয়া